হেল্ল'।
অ', কোৱা।
অ', কি কৰি আছা তুমি?
অ', এনেই বহি আছিলো ৰিলচ চাই আছিলো, তুমি কি কৰি আছা?
মই এয়া ঘৰত কাম কৰি আছিলো।
অ', কি কি অ' ৰিলচ চাই আছিলো।
অ', তুমি ৰিলচ
অ', তুমি অ' ৰিলচ চাই ভাল পাওঁ সেইকাৰণে ৰিলচ চাই আছিলো। অ' চাহ পানী খালানে?
চাহ খালো, তুমি?
অ', মইয়ো খালো, কি কি খালা চাহ চাহৰ লগত কি কি খালা?
মই চাহৰ লগত ব্ৰেড বাটাৰ খালো আজি শ্লাইচ বাটাৰ।
আচ্ছা ব্ৰেড বাটাৰ খালা। অ', মই আজি এই ভাতে খালো দিয়া। মই আজি খোৱা নাই এ মোৰ গেছটিক হৈ আছিলে সেইকাৰণে। সেইকাৰণে আজি এই খাই মানে ভাত
অ', ভাত খোৱাটোৱে ভাল ৰাতিপুৱাত অ' ৰাতিপুৱা ভাত খোৱাতে ভাল।
অ', ভাল হয় ৰাতিপুৱা খালে ভাত মানে গেছো নহয় ভালো লাগে মানে এনেকুৱা।
অ'।
অ', চাহ লাগে পিছত খালে একো নহয় কোনো ভাতটো আগত খালে ভাল।
হয়।
ভাত মই খোৱা নাই এনে কলেজত গ'লে খাওঁ কলেজত যোৱাৰ টাইমত খাই কেনে ভাত খাই কেনে আৰু চাহ মানে চাহটো নহ'লে নহয়। অ', পিছত হ'লেও চাহটো খাই ভাতটো খাই লওঁ বাতি এটা।
অ'।
ভাতৰ লগত আলু ভাজি এনেকা বা ৰাতিৰ চব্জি থাকিলে যি খিনি থাকে সেইখিনি লৈ লওঁ আৰু।
অ', শুকান শুকানকে খোৱা?
অহ শুকান শুকান খাওঁ।
অ', অ'। অ', অ', অ', এনেকুৱা মইও খাইছিলো আগতে কেতিয়াবা ভাল লাগে ন চাহ লগত খালেও।
অ', অ', বিস্কুট চিস্কুট ভিজাই কিনে খালেও ভাল লাগে। অ বিচ মই ত ভাতৰ লগত
হয় কোৱা চাহৰ লগত বিস্কুট ভাত মিক্স কৰি কিনে খালে ভাল লাগে
অ মই নাহো আৰু মোন কি আনি লও এনেকে কৰো নিমকিটোও ভিজাই লও বিস্কুটৰ লগত চাহৰ লগত
অ অ ভাল লাগে ন এনেকুৱা খালে অ এনে ভাতৰ লগত তোমাক কি বেছি ভাল লাগে ৰুটি খাও কিতিয়াবা
অ অ ভাত তুমি কি কৈছিলা ভাতৰ লগত ভাতৰ লগত তুমি কি কৈছিলা? মানে কেনেকা
অ ভাতৰ লগত কি কি খাই ভাল পোৱা তুমি অ চব্জি কি চব্জি দি ভাল লাগে তোমাৰ মানে দালি এনেকুৱা হয় ন কোনোবাই ভাতৰ লগত বেছিকে আ এ আলু পিটিকা খাই ভাল পাই দালি আৰু আলু পিটিকা সেনকা তুমি কি খাই ভাল পোৱা অ কি চব্জি ভাল পোৱা ভাতৰ লগত
মই অ মই দা দালি আলু পিটিকাই ভাল পাওঁ আৰু আচাৰ থাকিব লাগে জুলা আছাৰ
অ অ অ হয় ভাল লাগে
আচাৰেদি
কি কি আচাৰ খোৱা।
আৰু তুমি কি খাই কিনে ভাল পোৱা।
ময়ো ভাল ময়ো দালিৰ লগতে এ আলু পিটিকা দালি মানে ভাত লগত ভাত ভাতৰ লগত দালি আৰু আলু পিটা খাই আলু পিটিকা খাই ভাল পাওঁ কিন্তু মোৰ মানে মাংসৰ জোলৰ লগত বেছিকে ভাল লাগে আৰু।
হা হা' সেইটো হয়, মাংসৰ জোলৰ লগত ভাল লাগে আৰু মাছৰ চব্জিও ভাল লাগে তুমি মাছ খোৱা নে।
অ', অ', খাওঁ মাছো খাওঁ মই।
অ' মা মাছ বেছি খোৱা নে মাংস বেছি। অ ভাঙুন মাছ আমাৰো ফেবৰেট ভাঙোন মাছ ভাঙোন মাছ ভাজিলেও ভাল লাগে
অ অ অ এনেই মইতো তেতিয়াবা ভাজি থাকোতে খাই দিও
অ মইও ভাজা আৰু কাৱৈ মাছো ফ্ৰাই কৰিলে ভাল লাগে
অ কাৱৈ মাছটো কেনেকুৱা হয় মই দেখাই নাই এতিয়াও খোৱাই নাই চাগে মই ভাঙনে খাইছো আৰু বেলেগ বেলেগ খাইছো
অ তুমি কাৱৈ মাছ খোৱা নাই
কাৱৈ মাছ মই নাজানো কেনেকুৱা থাকে ডাঙৰ ডাঙৰ থাকে নেকি।
সৰুয়ে থাকে ভাঙোনৰ নিচিনা থাকে, কাটা বুট থাকে কাইট বোৰ বহুত কাঢ়া কাঢ়া থাকে।
এইটো খোৱা নাই চাগে মই গ'ম নাপাওঁ মই ভাগনে খাইছোঁ তোমাৰ, আৰু ডাঙৰ ডাঙৰ মাছ যে থাকে কিবা কিবি এইটো নাম বোৰ নাজানো মই ভাগোনে জানো আৰু। ভাঙা খাইছোঁ আৰু, এ, ই ইটো খাইছোঁ, অ', অ', অ', ৰৌ মাছ খাইছোঁ।
অ', ৰৌ মাছ খাওঁ, ডাঙৰটো বহুত লোকেল হ'ব লাগে, ডাঙৰ লোকেল ভাল লাগে খাই কেনে।
অ', অ', আৰু তুমি এনে, কোনটো মাছ বেছি ভাল লাগে?
মোক বিকেত বুলি কয়, ডাঙৰ বিকেত মাছ।
অ', বিকেত, এইটোতো মই খোৱাই নাই কেতিয়াও, কেনেকুৱা থাকে বহুত ডাঙৰ থাকে নেকি।
ডাঙৰ থাকে সেইটো, আৰু তেল থাকে ভাল লাগে। সোৱাদটো মিঠা, মিঠা ভাল লাগে সেইকাৰণে, চালানি
থাকে ন' কোৱাত।
অ', কৰ্চ মই কৰ্চটো মানে গোন্ধ পাওঁ।
অ'। অ', অ', গোন্ধ পোৱা নেকি।
অ', নাই লোকেলটো ভাল লাগে, খাইছিলো আগতে, তুমি খোৱা নেকি ভাল পোৱা।
অ', অ', এইটো খাইছিলো এবাৰ, ভালে লাগিছে ইমানো ভাল লগা নাই। মই মানে সৰু, সৰু মাছে বেছি ভাল পাওঁ আৰু এইটো থাকে ন' সৰু, সৰু থাকে যে মাছ।
অ', সৰু গু গুৰা মাছ বুলি কয়।
অ', অ', হয়।
চান্দা, সৰু, সৰু চান্দা মাছ, কিবা-কিবি মাছ মিক্স থাকে ন'। আৰু নিচিলা মাছ খোৱা তুমি, নিচিলা মাছ।
অ', নিচিলা মাছটোৰ চাটনি ভাল লাগে।
চাটনি খোৱা, এনে নবনাই।
এনেতো, এনেতো খোৱা নাই, কেতিয়াও এনেকুৱা। আৰু তোমাৰ এটা থাকে কুচিয়া মাছ।
অ', কুচ, অ', কুচিয়া মাছ মইয়ো খাইছিলো আগতে। এতিয়া নাখাওঁ, অ', আৰু বামি মাছো থাকে যে। এতিয়া পোৱা নাযায়, বেছি আৰু এতিয়া খাব মন নাযায়, এতিয়া সৰু, সৰু মাছি বিলাকে ভাল লাগে, বেলেগ, বেলগ ডিজাইন, ডিজাইন আজিকালিতো বহুত মাছ ওলাইছে। চে ন'।
অ', অ', ঠিকেই ক'লা। হয়, আজিকালি বেছি বেলেগ, বেলেগ ধৰণৰ মাছ। অ', অ', চান্দা মাছ খাইছিলো, ভালে লাগে সেইতো। এনে তোমাৰ, এই সৰু, সৰু মাছ, মাছটো কোনটো ভাল লাগে তোমাৰ সৰু, সৰু এ এটা থাকে যুঙি জিঙি মাছ।
অ', শিঙি মাছ, শিঙি মাছ খোৱা। শিঙি মাছটো ভাল গাৰ কাৰণে। স্বাস্থ্যৰ কাৰণে ভাল শিঙি মাছ।
সেইটো সৰু, সৰু থাকে যে, সেইটোও ভাল লাগে খাই কিনা। তোমাৰ সেইটো শুকান মাছটো ভাল লাগে মই খাওঁ, শুকান মাছটো বিলাহীৰ লগত চাটনি বনাই খাওঁ।
অ', অ', চেপা মাছ খোৱা নে, চেপা মাছ, শুকান মাছটো খাওঁ চেপা মাছটো খাওঁ।
অ', চেপা মাছতো মই চিনি নাপাওঁ, কেনেকুৱা থাকে চেপা মাছ।
শিদল, শিদল কয় যে।
অ', অ', শিদল, অ', অ', অ', খাইছোঁ সেইটো ভাল লাগে তোমাৰ। তুমি খোৱা নে, মানে কেনেকুৱা খোৱা তুমি, এনে মাছৰ এই শুকান মাছৰ কি চাটনি খোৱা নে জুল খোৱা।
মই চাটনি খাওঁ বেছি।
অ', অ', চাটনি খোৱা ন'।
মানে কি আছ কিনে। পিয়াজ জ্বলা কেঁচা পিয়াজ কে জ আৰু শুকান মাছতটো জ্বলাই ল'ব- লাগে বু লাগে তাৰ পিছত খুন্দনত খুন্দি কেনে। কি টেষ্টি লাগে, তুমি খোৱা নে?
অ সেনেকুৱা খাওঁ ন, অ মই সেনেকেও খোৱা। মই ঘৰতে মানে আগতে এই বটি কিনে খাইছিলো আজিকালি মানে মিক্সাৰত বনাও ন এই ভালে নালাগে ইমান।
ভাল নালাগে খুন্দনাতে লৈ যাবা ন খুন্দনাত কি ধুনীয়া থেতেলিয়াই কেনে ভাল লাগে।
অ এইটো খুন্দনাত থিয়েটতে, অ অ সেইকাৰণে। তোমাৰ এইটো সুন্দনত সুন্দনী মানে থেতেলালে মানে এইটো ভালকে নহয় আৰু। ঘূৰি নহয়।
অহ, গুৰা নহয় আহ।
সেইকাৰণে অ অ।
সোকান মাছে খোৱা নে?
অ শুকানে খাও শুকানো ভাল লাগে শুকান মাছৰে যে চাটনি ভাল লাগে মোক।
অহ, আৰু মানে পতাৰ পি তাত পিছাটোটো যায় চেপা মাছতো পতাত পিছা যায় ন। ভাল লাগে বিলাহী চিলাহী দি কেনে আৰু এতিয়া পাত থাকে নহয়। এইটো পাতটো কি কয় ৰ, এইটো। পাতটো যে গন্ধাই এইটো আমি বেলেগ কিবা কো ৰ পাহৰি গলু নামটোৱেই। গাৰ ধনিয়া দিও ভাল লাগে, গাৰৰ ধনিয়া বা ধনিয়া পাত।
অ, ভাল লাগে সেইবোৰ দি অ। মইতো এনে কেতিয়াবা মানে এনে জ্বৰ চ্বৰ আহিলে বেছিকে মানে জলকীয়া দি কিনা জোল বনাই- লও, ভাতৰ লগত খাওঁ। অ শুকান মাছ নহয় তোমাৰ এই শিদল যে শিদল মাছ সেইটো শুকানে হয়। অহ।
অ সেইটো কেনেক বনোৱা তুমি?
মই সেইটো এনেকুৱাই মানে পিয়াজ চিয়াজ কাটি কিনে অলপ আৰু লহুন আৰু আদা সেইবোৰ দি কিনা। কুটি দিও অলপ এইটো দি কিনে অলপ মানে তেলত ফ্ৰাই কৰো তাৰপিছত এইটো মাছ টো ফ্ৰাই কৰি ধুই কিনে গৰম পানীত, তাৰপিছত তোমাৰ এইটো- কৰি কিনে ফ্ৰাই কৰো ফ্ৰাই কৰাৰ পিছত অলপ পানী দি দিও সেইটো জোল হৈ যায় আৰু বেছিকে জলকীয়া দিও। হালধি নিমখ সেইবোৰ দিওঁ। অ ভাল লাগে এইবাৰ খাই চাবা ভাল লাগে।
উম বনাম ৰবা আমাৰ তাত আছে সিডল চাটনি বেচিলো ইমান- টাইম নাথাকে ন সেইবোৰ সেনেকে বনালে ভাল নহয়। আঞ্জা নিচিনা হৈ যায় ঝলো হৈ যায় সেই পিনে ন।
কলৰ পাতত বনাই পাইছানে কলৰ পাততে মাছটো হৰি কৰি কিনে বনাইছানে?
নাই ব নাই বোৱা তুমি কত বনা?
অ মই বনাইছিলো এবাৰ ভাল লাগিছে খাই কিনা।
চৌকাত পোৰিব লাগিব।
অ অ চৌকাত পুৰিব পাৰা তুমি এনে গেছতো পাৰা।
গেছত কিনে পুৰিব জানো।
গ গছতো পাৰা তোমাৰ এই এটা ষ্টেন যে থাকে যে। কিবা কিবি থোৱা ষ্টেণ্ড নাথাকে সেইটো ষ্টেণ্ডো থব লাগে ওপৰত তেতিয়া তাৰে-
থৈ কেনে তাৰ ওপৰত কলপাতটো থব লাগিব।
অ অ, তেতিয়া তুমি এইটো। কলপাতটোত মই এ পিয়াজ দিওঁ, নহৰু দিওঁ আৰু তোমাৰ আ দা দিও, সেইটো দি কিনে মাছ দিও, অ সিদল দিওঁ ভাল লাগে সেনেকুৱা কৰি কিনে খালেও কিমান টেষ্টি লাগে ভাতৰ লগত
উম খাব লাগিব ৰবা তুমি বহুত জানা মানে ন কি কি খাই থাকা
অ খাও সেইবোৰ ভাল লাগে মো।
এতিয়া বনোৱা না?
অ বনাও এতিয়া মানে মায়ে শিকাইছে সেইকাৰণে এ মায়ে শিকাই সেইবোৰ সেইকানে বনাই কেনে খাই থাকো ভাল লাগে
ভাল লাগে আৰু নিজৰ তেজৰ মতামত ন তোমাৰ ভাই ভাইটিও আছে চাগে ন, ভাইটি হতেও খাই কিনে ভাল পায়নে চবে ভাল পায় নে?
অ চবেই ভাল পায় ঘৰ চবে খাই আৰু এইটোয়ে যে শুকান মাছ এইটোৱে যে গোন্ধাই ন অলপ কিন্তু হ'লেও টেষ্টি লাগে খোৱাত
অ কিছুমানে নাখায় মানে আমাৰ ঘৰত কি হয় একজন দুইজনে খালে তিনজনে নাখাব দুইজনে নাখ
অ অ সেনেকুৱা হয় অ
সেইকাৰণে আমাৰ বনোৱা তাৰমানে যেনে দিনত থাকিলেতো দিনত অকলে অকলে থকা যায় মা আৰু মই থাকা যায় ত মই সেইটো বনাই সেইকাৰণে খাই দিওঁ আৰু কিন্তু ৰাতিৰ কাৰণে নহয় আৰু সেইটো
অ অ
হ'ব দিয়া নহ'লে তুমি এতিয়া থেংক ইউ তোমাল
অ ঠিক আছে দিয়া থেংক ইউ।